অহ কি কৰিছ?
শুনিছ নে
কি কৰিছ, শুনি আছো।
অ এ শুই আছো।
এই ভাত পানী খালি নাই।
ভাত পানী খালো খালো। তই খালি?
তাকে তাকে মই তোৰ খালো বাৱ অকমান আগত।
কিবা এটা চলাই থৈছ নি তই ওচৰত?
ওচত ফেন এখন লাগি আছে কিবা
উম শব্দ আহিছে।
অহ। এতিয়া গৈছে নেকি এতিয়া নাই যোৱা ন? ঠিকে আছে। বাকী বতৰ কেনেকোৱা সেফালে?
বতৰ বতৰ মুকলি হ'ল। অলপ আগত বৰষুণ দিছিলে মানে। উ টিঙৰ পৰা এতিয়াও পানী পৰি আছে বাও।
অ ঠিকে আছে।
উম এটুপ এটুপকে বৈ এতিয়া বৰষুণটো দিয়া নাই মানে।
তাকে ভালেই হ'ব।
উ ভাতটো কিহে খালি আজি?
ভাতটো আজি আলু পিটিকা বনালো ডিম বইল কৰিলো ডিমে আলুৱে বইল কৰিলো তাৰ পিছতে আলু তি দু তাৰ পিছত বুট তিয়াই থৈছিলো। বুটে, আলুৱে, ডিমে একেলগতে পিটিকিলো।
উম।
তেনেকে খালো আও
অ মান বেলেগ এটা জেগালে যোৱাচোন।
অহ তাকে।
উম ঠিক আছে। এতিয়া শুই আছো।
অ তাকে সেই বৰষুণ নাই দিয়া ন সেইফালে আজি এতিয়া।
দিছিলে দিছিল এতিয়া নাই দিয়া। আমা অলপ আগত দিলে। কিমান সময় মানে চাই ন আঠটামান বজাৰ পা দিলে চাই এঘাৰটামান বাজি টালৈকে দিলে। তাপা এতিয়া নাই আও বৰষুণ। কেতিয়াবা বৰষুণ নিদিয়ে আউ মটৰ বতৰটো মুকলি হ'ল।
তাকে গৰম নে ঠাণ্ডা?
ঠাণ্ডা ঠা ণ্ডা বতৰ।
তাকে ঠাণ্ডাহে নেকি। ভালে হৈছে ডিউক ঠাণ্ডা পৰি থকাই ভাল। বৰ বেছি গৰমত মানুহিলাকৰ এইবোৰ বেমাৰ চেমাৰে হয়।
ভালে হৈছে ভালে হৈছে। তেনেকে থকাই ভাল। বৰ গৰম হোৱাতকে।
উম।
এ। বাকী হেই আমাৰ এইফালে এইকেইদিন খুব ৰদ দিছে।
উম ত দিছে অ তত এইফালে বৰষুণটো যেতিয়া দিয়ে মানে ভালকে দিয়ে যে।
অ সেইটোয়ে গোটেইখন এজাগতে ঢৌ খৌ পানী।
উম।
কি কৈ
এতিয়া পানী চানী বিলাক কমিছে নে
পানী চানী এফালে হোৱাই নাই এই চাৰিদিন ৰ'দেই দি আছে
তাকে ৰ'দো দি থাকিলেও পানী বিলাক খ আৰু ৰ আকৌ পটককে অকণমান দি দিলো বৌখুন টো দিলে পানী বহু দূ যায় না
তাকে এ এজাগে যথেষ্ট ঢেৰ পানী হবলে
উম
বাকী হেই তই পঢ়া শুনাৰ কথা কি ভাবিলি নে বেপাঅ কথাই ভাবিছ
বেপাৰ বেপাৰে কও নেকি পঢ়া শুনা এতিয়া টাইম নাই এতিয়া ইচ
বেপাৰ তই বেপাৰ তই খোলা তই যিখন ভাবিছ খুলিম বুলি এই কাগজৰ সেইখন কিন্তু সেইখনতো মানে আমাৰ জলপি দোকানৰ আগত কৰিবি নে পিছত কইবি
সেখন আগতে কৰিব লাগিব
আগতে কৰিবি নি
উম এতিয়া মানে আ কি কও বুলি ভাবিছো মানে আগতিয়াকে তেনেকে সৰু কে মানে তেনেকে প্ৰথমতে মানে সৰুকে অকমান খোলো
অ তাৰপিছত
তাৰপা লাহে লাহে অলপ ডাঙৰ কৰিমগে মানে
অ নহয় তই পূজাৰ পিছতো খুলিব পাৰ কি তটো ইমান সময় নাইকিয়া হৈছে কিন্তু এবাৰ ব্যস্ত হৈ গ'লে বহুত ব্যস্ত হৈ যাবি আক গোটেই জীৱনটো কাৰণে ব্যস্ত হৈ যাবি বন্ধ কৰি দিব নুৱা বন্ধ কৰি দিব নোৱাৰা তই এসপ্তাহ দোকান বন্ধ কৰি এসপ্তাহটো কামত লগাই দিলেতো গৰ মানে হুলস্থল কৰিব
উম সেইটোয়ে একেবাৰে ওলাব
সেইকাৰণে ক অকমান চাই চিতি পেলাই সোমাই এইবিলাকত কাৰণ বয়স হোৱা নাই ন এতিয় এইলাক বহুত বয়স হৈ গৈছে তেতিয়াও বেলেগ কথা
সেইটোয়ে বোলো কথা এই নাই হোৱা বাউ
এতিয়া ঘৰ পা চলিবলে দি থাকিব পাৰিছে যেতিয়া চলি থকাই ভাল মই ভাবো যেনেকে দিছে ঘৰৰ পৰা চলিবলে সেই তেনেকে চলি থকাই ভাল কমতে বৰ বেছি আশা কৰি লাভ নাই
এইমাহ সোনকালে
এই গোটেই গোটেই জীৱনটো কাৰণে ব্যস্ত হৈ যাবি গম পাইছ নাই তই কেতিয়াবা দোকান এসপ্তাহ নালাগে তই তিনদিন বন্ধ কৰি দিলেও তোক ঘৰৰ মানুহে গালি দিব কি কাৰণে দোকান বন্ধ কৰিলি
উম এতিয়া কটো তেনেকে এতিয়া মানে তেনেকে ক'তো যাব নোৱাৰিম।
তাকে কটোৱে যাব নোৱাৱ তই অকমান ওলাই যাব নোৱাৰ ৰাতি ক'বাততো থাকাকে যাব নোৱাৰ কব কাইলৈ দোকান খুলিবই লাগিব কিবা কৰিব লাগিব। দোকান হক খুলি দিলো দোকান বন্ধ হৈ থয় কিবা কিবি সেইবোৰ গালি শুনিয়ে থাকিব লাগিব। গম পাইছা নাই সেই তেনেকে গালি শুনি শুনি তোৰ পাৰ হৈ যাব গোতেই সেই। গম পাইছা বাকী আ আ আজি আমাৰ এফালে টো বহুত ৰ'দ না মানে গৰম হৈ আছে এ শুনিছ নাই তই
শুনি আছ না তাকে তাকে শুনি আছ নে? এনেই তাকে পাওঁ এইফালে এ ইমান পতককৈ নোসোমাবি এইবিলাকত শুনিছ নে নাই বাৰু তই কথাটো মানে তেনেকুৱা গম পাইছে নে বাকী সেই এইটো কি বুলি কয় মই এক তাৰিখে যাম বুলি ভাবিছো আৰু ঘৰলে এক তাৰিখে যাম। কেই তাৰিখে আকৌ হেৰি হলে যোৱাগে হয় জানো তাকেহে কি কৰিবি এতিয়া? শুনিছনে নাই? শুনিছনে নাই? শুনিছনে শুনিছ নাই? শুনিছ নে? শুনি আছো শুনি আছো মই তই শুনি আছ নাই অই শুনি আছো ভালকৈ বাকী শুনিছানে নাই? কি কৰি আছ এতিয়া?
অ মই এতিয়া শুনিছো। মই অথনি শুনা নাছিলো এয়া শু-
অ কি হৈছিলে? এ তাকেহে এই বৰ দিগদাৰ দিয়ে বৰ দিগদাৰ দিয়ে। মই এফালৰ মাতিয়ে আছো তোক কি হয় জানো তোৰ চাগে হেৰি পাঁচটো পৰা আতৰি পেলাই চাৰিটো হৈ গৈছিলে চাগে।
নাই হোনা নাই হোৱা না হোৱা মই মাতি আছো তোৰ শুনা নাই তোৰ মাত পৰা মাতো শুনা নাই।
মই এইফালৰ পৰা তোক চিঞৰিয়ে আছো এক- এই একো নাই এইবোৰ বাদ দে বাৰু অ শুনি আছোঁ শুনি আছোঁ। নে বাকী হেৰি শুনা আকৌ হেল্লো শুনিছা নাই? শুনিছা নে? এই মানে এইটোক কি বুলি কয় শুনিছেনে নাই? শুনিছা নে? শুনিছা নাই?
শুনি আছো শুনি আছো তই অকমান বেলেগ এটা জেগাত যাচোন।
তাকে মই এতিয়া গৈছে নেকি এতিয়া টো নাই যোৱা চাগে অ তাকে তই মাজে মাজে সেই যে বাকী এইটো কি বুলি কয় খোৱা বোৱা কিহে কৰিলি।
খোৱা বোৱা আজি মাংস
অ
মাংস অ ভাত
অ কাইলে মাংস অকন খামহি নেকি পইচা পাতি আছে যদি দিবি অ কাইলৈ মাংস কন কাইলে মাংস অকন খাম বুলি আহিছো
তাকে পালে দি দিম বাৰু যদি আছে
তাকে চাব লাগিব নে কিনো ইমানেই পইচা আছে নেকি
ল'ব লাগিব পইচা আছে আৰু ধনী মানুহ যে
আমাৰ আকৌ কেইটকা থাকে মুখতে থাকে
আমাৰ কেইটকা থাকে একাউন্টত মুখতে থাকে
তাকে এতিয়া মই ভাবি আছো এতিয়া কথা এটা
অ তাৰপিছত
মানে এতিয়া ডাঙৰ
ভাবি পাৰ পোৱা নাই নি।
ভাবি পাৰ পোৱা নাই এতিয়া। পইচাটো হ'লে মানে মোৰ কামটো হ'ব মানে।
অ তেনেকোৱা কথাহে নি এতিয়া কেনেকোৱা কাম বা। কেনেকোৱা ধৰণৰ কাম বা এতিয়া।
এতিয়া মানে কোম্পানী এটা খোলো বুলি ভাবিছো।
অ পাৰি খুলিব খুল আক।
ভাল পইচা আছে গম পাইছ নাই আমাৰ বোলে মালিকে মাহে এক লাখ টকাকে দিয় মায়ে মাৱে বোলে। গম পাইছ নে তই পাৰিবি ভাল হ'ব চলিব। বেয়া নহয়। লাভো কৰিব লাগিব অলপ চলপকে বেছি বাকি চাকীতো দিলেতো শেষে আও সেখন সেইখন অংক সেইখন অংক সিমানতে ধ্বং
মানে তেনেকোৱা কোম্পানী নহয় মানে এতিয়া মোবাইলৰ কোম্পানী।
অ মোবাইলৰ কোম্পানীয়ে বনা নি সু বাই নোপাবই নাই ঠিকে আছে বাৰু মানে চিন্তাটো সদায় ডাঙৰ কৰিব লাগে গম পাইছ নাই। সৰু চিন্তা সৰু মানুহে কৰে।
আমি ডাঙৰ হলো ন এতিয়া ডাঙৰ চিন্তা কৰিব লাগে বয়সো হৈছে অলপ। এ আজিকালি সৰু উম সেই কেইদিনমানৰ পিছত বৃদ্ধ পেঞ্চনে পাম।
এইটো মাথা ৱেতটো বহাই লাভ নাই নহয়। ভিত বস্তুখিনি উৱেত বহাব লাগিব মাথাটো শকত কৰি লাভ নাই ন। এইটো তহতে এইফাল যে তহতৰ ঘৰ যে এই কাষতো যে এইটো পেটোৱাতো এইটো কি হল এইটো জীয়াই আছে নাই নেদেখা হলো যে।
পেটোৱাতো
এনে যে তহত ঘৰ পিছফাল যে।
সেইটো মই নিজে দেখা নাই এতিয়া তই ক'ৰ পৰা দেখিবি।
সেইটো ক'ত গ'ল বাৰু সেটো আজি বহুত বছৰ হ'ল ন দেখা সেইটোক। আছেনে নাই বাও জীয়াই। অ এনে বস্তুটো জীয়াই আছে নাই বাৰু।
আছে আছে এনেই সকাম চকাম পতা নাই বাৰু।
অ স কাম চ কাম পত নাই ন।
এনে দহা চহা ভোজ চোজ পঠা হ'লে গম পালো একদম।
তাকে বৰ ধুনীয়া ক্ৰিকেট খেলে আক দেই বৰ ধুনীয়া ক্ৰিকেট খেলে আকৌ।
হাতে ভৰিয়ে সমান হৈযায়।
তাকে হাতে ভৰিয়ে গোটেইখন। ক'বই নালাগে এইফলে চিঞডালো যিডাল মাৰিব। তেনেকে যিটো ধুনীয়া চিঞ মাৰিব একেবাৰে। ৰ'দত মাথথা আৰু ফিল্ডিং কৰি থাকিবি।
উম।
উ নিজে দল বনাই। নিজে খেল পাতি নিজে দল বনাই খেল খেলি দিয়ে গম প নাইাব। বহুত ডাঙৰ হেৰি আৰু ন ন নিজে খেল পাতে। উট নালপতাইাৰ তো। তহতৰওচৰত যদিক বহুত ডাঙৰ ডাৰ খেল পাতিছে সেইকেইটাই।
এই তাকেহে।
এবাৰ যে এই কমিটি ব। কমিটি বহি থকা যে কমিটি বহি থকা এইটো ঘৰটো ভাঙি পেলালে লৰা এটাই। আউজ আছিলে কমিটি কাটা কৰিবলে। ঘৰে চৰে টিং জিং চব কমিটী গাতে পৰিছে।
তাকে হয়।
তাকে নাই এইবাৰো পাতিব ইহঁ প্ৰতি বছৰে পাতিব ইহঁতি পাতি।
পাতে পাতে পাতে দম ধম আৰুস শক্তি আছে শক্তি। আছে এটা।
এটাতো গোটেইটো কালিটো নিচিনাই লাগেটো। তমাইকতো মোৰ গোটেইো কালিৰ নিচিনাই দেখো মই গোটেই ৰূপটো। জিভাখন মেলি দিলে গোটেইটো কালি আৰু।
নাই ন চেহেৰা জোনডাল বনাই আছে।